হেল্ল'।
অহ ক'।
কি কৰি আছা?
এই আঞ্জা বহাই দিছোঁ।
এয়া
উম।
ৰাতিপুৱাই কি আঞ্জা অহা টাইম হ'ল?
খাব নালাগিব?
উম ৰাতিপুৱাই খাব লাগে।
ক না ভুক নালাগে নেকি?
এতিয়া কি খালি ৰাতিপুৱা?
চিৰা ভাজা। তই কি খালি?
নাই খোৱা চাহ খাইছোঁ চাহ। চাহ বিস্কুট।
তই কি কৰা?
মই বহি আছোঁ গাছৰ তালত। কি বনাই আছা?
হম?
কি বনাই আছা?
ভাত আৰু আঞ্জা।
উম। সেইটোৱেই জানা খালী।
যানো, বনাবা দিলে এখন কি কৰো, খাই বোলে।
হয় নেকি? ফিল্ডত গৈছিলি নেকি?
উম। ইছিলোঁ আজি সোনকালকে আহিছিলোঁ। ৰ'দ দই, যি ৰ'দ গৰম।
কিছু নহয় গৰম।
উম।
গছত তালত আড্ডা মাৰিব পৰা নাই?
আড্ডাতো মাৰিবাই লাগবই না।
উম।
তই কিয় নেগিল?
নাই যাৱা এনেই। কাম কৰিম ভাবিছিলোঁ।
কাম নহল?
উমহো নাই আহা কাম।
নাই আজি ৰাতিপুৱাহে কব হম
উম।
আজি ৰাতিপুৱাহে খবৰ দিছো।
আহ আঠটা বজাত। আঠটা বজাতে ফোন কৰাতে নাহে বোলে গৰম ৰেষ্ট ল'ব।
হয় দে কিমান কৰিব দে?
উম।
গৰম হলে গৰম পানী হ'লে পানী।
হ'ম
গৰম দিলে একেবাৰে গৰম দিব পানী পৰিলে একেবাৰে পানী পৰিব।
এনেই।
কোনোতে শান্তি নাই মানুহ বুলি।
উম' এখনে কি ভাত মানে এখনে খাবি না? দুপৰীয়া খাবি?
দুপৰীয়া, এই দছটা দছটা মানত খাম।
উম'
মাহত খাইছে, মই খোৱা নাই, খাম আৰু অলপ পিছত।
উম'
আঞ্জা গিলা পচন্দই নালাগে কি হয়?
উম' বাচন বৰ্তন
মাংস কি দৈনিক খাই ভাল লাগে নেকি?
লাগেতো ভাল।
আনবা পাৰে আৰু সন্ধ্যা।
হয় নেকি? গাহৰি নেকি?
এই গাহৰি নাখাওঁ নহয়।
উম' খা বোলোঁ।
কিবা ভাল নালাগে, ইটা বস্তু দেখা পালে মোৰ লাৰবা কিবা লাগে।
উম' একলগ খাৱা বুলি শুনা পাইছোঁ।
পাবিয়ে, কি শুনা নাপাবি।
বিশেষ ক খবৰ চবৰ কেনে?
মোৰ আৰু খবৰ আৰু কেনে হ'ব এনে আছে আৰু।
এনে আৰু কেনে থাকে ভাল বেয়া কিবা এটা হয় না।
কি ভাল বেয়া আৰু কি ক'ম এতিয়া।
তোমাৰতো কলেজ তলেজ নাই বিন্দাছ।
উম' বিন্দাছ, মইহে জানোঁ বিন্দাছ, বিন্দাছ হ'লেও কাম নাই।
কিয় কাম নহয়। ঘোমাবি, খাবি, ফুৰবি।
উম'
আহ মন নাই কৰবা এতিয়া, হেল্লো
কিয়?
কিয় পৰিব মনত?
হেল্ল' কিতাপ পঢ়িবা।
হেল্ল'
কিতাপ পঢ়িব মন নাযায়।
হয় নেকি? কিতাপ পঢ়িব কাৰ মন যায়।
মানুহ কেইটাৰ মন যায় বোলে। মানুহকেইটা মন যায় বোলে, মোৰ দে যিমান যি মন নাযায় পিছে।
ম'বাইল চাবহে মন যায়।
মোবাইল ফেভৰেট বস্তু অ' মোবাইলে। মোবাইল তা দিনতা চাবা দিলোঁ, কম দিনতা ৰাতিতা যা।
যোন জাগাতে বহিবি মোবাইলতা টিপি থাকিবি।
মোবাইল এটা চাবা, মোবাইল এটা থাকে টিপি।
নকও আৰু ক'লে বেয়া কথা। সেইকাৰণে বেলেগ কও।
উ, কতে ক'। কিয় নকোৱা।
কলেজ বাদ দিয়াৰ পিছত দেখো কিতাপ চিতাপ নালা়ৰাই ফলত
লাৰাই নাই, বহুত দিন হ'ল। এক্সম শেষ হোৱাৰ পৰা আৰু
নাছিলি।
এ পৰীক্ষাৰ আগত লাইছিলো।
উম।
তথাপিতো, তথাপিওতো লাগছো না এখনত সেই
উম। একদম দিয়ে ভাল লাভ নাই।
বাদ দি কথা বাদ দিয়া।
উম, বাদ নিদিওঁ।
যে গিছে গছে আৰু যা কছা গিছে আৰু এয়াত।
কিয় যাব, নাযাব নহয়।
অতীতৰ কথা বাদ দি
পিছত ক, সেই ইমান গৰম দিছে গৰমত বন্ধ, ফুৰা চুৰা যা আৰু
ক'ত যাবা পইচা নাই।
পইচাটো সাৰা জীৱনে নাথাকে।
চাৰা জীৱন নাথাকিলে ক'ত পাম।
উ, কোনবা দিন কৈইছা নেকি আছা, আছে বুলি।
অ', কামাৰ কাৰলেহে পইচা থাকিব।
উম, বাপে-বাপেৰৰ পইছাগিতা জমাকে থবি।
উম, বাপেকে মোক বিৰাট পইচা দিয়ে না।
উ, পইচা পইচা গিলা কি কৰব গিলা কাক দিব, একটাই বেছি পিয়াৰাৰ কিমান লাগব। পালেই নহয় ইটো। নালাগে বেছি মোক। বিয়াৰ পইছা লাগে নি?
উম, এনেই দিব তোক সি। এনে পইচা পাতি নহোৱাকে, আঞ্জা ভাত গিলা মানুহক এনেই দিব। তোহাৰ বিয়া দে নাখাওঁ দে একো হব নালাগে নে একো
বিয়াৰ কাৰণে একেবাৰে এখনৰ পৰা জমাই থব লাগিব নেকি।
জমাটো কৰিবাই লাগব না, গৰীব মানুহগিলা আচকা আচকে ক'ত পাম পইচা।
জানো গৰীব কিমান খিনি।
উম।
হয়। আছা নে কি বানা বানা পানী আছা।
এই বনাই আছো ৰবা, এই জুইত গৰীব মোৰ আৰু ইচ্ছা নাযায়।
জুইত কলা নে
অ', জুইত বনাবা লাগে।
হয় নেকি, গেছতহে বনাব লাগে।
গেছত বনালে দেৰি হয় যায় আৰু।
অঁ' দেৰি হে হয় নেকি?
উম'
পালোবৰে দেখোবা গেছত সোনকালে হয়।
হ'ব পাৰে বেলেগৰ মতে দেৰি হয় মোক ভাল নালাগে।
উম উমহু।
উফ' গৰম। মাছ কেতিয়াবা ক'ত ধুই দিম।
কিয় গৰম ৰ'দ দিছে নেকি?
কি ৰহাৰ ফালে ৰ'দ দিয়া নাই।
নাই নাই আমাৰ এইফালে বৰষুণ পৰে আৰ।
উম হয় নেকি?
হয়, এই বৰষুণ বৰুৱা। তহঁতৰ ফালে দিব পাৰে ৰ'দ, কিন্তু আমাৰ ফালে দিয়াই নাই।
অঅ' পাহাৰীয়া অঞ্চল না তহঁতৰ?
সেইকাৰণে। অ' ভাবিলো আজি কাম চাম নাই যেখন ফোনে কৰো দিয়া। খবৰ পাতি ল'ব লাগে না মাজে মাজে।
লবি।
তহঁতে নললেও হয়।
হয় নেকি? কাইবাহে কবাই। সোঁহাতে।